উ
হেল্ল'
অ নমস্কাৰ আহ কি কৰিছে
এ খাই বই অকমান ৰেষ্ট লৈছো লগতে ফ্ৰী আছো মই
আচ্ছা আচ্ছা অ মইও ৰবক মানে এনে বহি আছিলো বাহিৰতে আচ্ছা আপোনাৰ খবৰ কেনে বাৰু
মোৰ ঠিকে আছো এতিয়ালৈকে
কি আচ্ছা আচ্ছা অ'কে বাৰু আপুনি মানে এতিয়া ঘূৰা মান ভাল পায় ন
এনে তো গৰম দিনত ঠাণ্ডা জেগাত গৈ আৰু ঠাণ্ডা দিনত গৰম জেগাত জাত গৈ এনে অহা যোৱা ঘুৰা ফুৰা কৰি ভাল লাগে লাগে আৰু আৰু তেনেকে যোৱাৰো কিছুমান মোৰ এ সময়ো অভিজ্ঞতাও আছিলে
উম আচ্ছা ক'ত ক'ত মানে গৈছে কিবা জনাব নেকি
অ সেইটো পাৰি এ বিশেষকৈ এ মই বতৰৰ কথাটো নকং বাৰু কোন সময়ত কত যাব লাগে সেইটো কথাটো নকওঁ কিন্তু মই এই এ এটা মানে এইটো কাৰেণ্টৰ প্ৰজেক্ট বুলি কৈ আমি যিটো নিকি কাৰেণ্ট বনায় মানুহৰ বেম বুলি কয় তেনেকাই জেগাত গৈছিলো সেইটো লকেচন আছিলে আপোনাৰ ধেমাজি ডিষ্ট্ৰিকৰ এন এছ পি চি লগতে গেমগামো
আচ্ছা আচ্ছা মানে কওক কওক
সেই জেগাত গৈছিলো তেতিয়া হয়তো বতৰ
বৰ ধুনীয়া আছিলে আৰু তেতিয়া জানুৱাৰী মাহত ভম্ভ গতিকে তাত যোৱাৰ বিষয়ে মই অকমান আপোনাক বিৱৰিণ কম বুলি ভাবিছো কথা হ'ল আমি এ গাঁৱৰে লগৰ লগত সকলোৱে পিকনিক খাম বুলি মানসেৰে সেই জেগাটোলে এখন বাছেৰে আমি গৈছিলো বাছ গৈ আপোনাৰ এ নদী কাণত ৰাখিলে নদী কাণত ৰাখি সি বাছখন আমি তাতে ৰখাই দিলো ৰান্ধনী কেইটাক কলো আপোনালোকে ভাত পানী যি আনিছে বনাওক তাৰ পৰা আমি সেইয় বিজুলী প্ৰ বিজুলী প্ৰডাক্ট কৰাৰ যিটো ডেম সেই ডেমৰ ওপৰলৈ আমি ভৰিৰে খোজকাঢ়ি গৈ আছিলোঁ। তাতে দলঙৰ ওপৰৰ পৰাই বহুত খিনি বস্তু আমি দেখিছোঁ আৰু দলঙৰ ওপৰৰ পৰাই পানী বিলাক চাইছোঁ খুব নীলা নীলা ৰঙৰ পানী বিলাক দেখা পোৱা যায়, আৰু পৰিৱেশটো বৰ সুন্দৰ আছিলে আৰু দেখিবলে বৰ ধুনীয়াও আছিলে হে লগতে আমি প্ৰজেক্টৰ যিখিনি আহিলা আৰু প্ৰজেক্ট কেনেধৰণে বনাই বা বনাইছে সেইটো অকমান চাবৰ কাৰণে এ এ হাবিয়াও আছিলে হাবিয়া থকা দেখি তেওঁলোকৰ কৰ্মী সকলক আমি সুধিছোঁ লগতে আমাক অকণমান আহ দেখুৱা দেখুৱাই দিছিলে।
আচ্ছা আচ্ছা!
সেই প্ৰজেক্টৰ যিখিনি আহ তাতে চিষ্টেম
উঁম
বা প্ৰজেক্টৰ প্ৰজেক্ট কেনে ধৰণৰ হয়, সেই কথাটো আমাক জনাইছিলে আৰু অ আমি প্ৰত্যেকে নিজ নিজ চকুৰে দেখিছোঁ কেনে ধৰণৰ সেই প্ৰজেক্ট সমূহ বনাইছে বা বানটো কেনেকুৱা তৈয়াৰ কৰা হৈছে, তাতে দেখিবলৈ গৈ পাইছোঁ এ যিখিনি ঠাইলৈ সেই প্ৰজেক্ট বা ডেমটো বনাইছে সেইখিনি সম সেই খিনি জেগাত নদী বৰ চেপন বা সৰু চাই সৰু আকাৰৰ হৈছে।
হঁম হঁম।
তাতে সেই নদীটো বহুত এ মজবুতকৈ বা ডাঙৰকৈ এ তাতে ভেটি লোৱা হৈছে। হ আৰু ভেটাৰ আগত
তেওঁলোকে সুুৰংগ বনাইছে কম চে কম ইফালে দুটা সিফালে দুটা। বনাইছে তাৰ পৰা আমি প্ৰশ্ন সোধোতে তেওঁলোকে কৈছে যেতিয়া ভেতাটো ওখঁ হৈ যাব পানীতটো ৰৈ যাব। আৰু যেতিয়া পানীটো দম হ'ব বা ৰখিব আহ সেই সুৰংগয়েদি পানী গৈ বা সোমাই আৰু ভেটা দিয়াৰ কমচে কম দুই তিনি কিলোমিটাৰ মান আহ দূৰত সেই সুৰংগটো ওলাই পৰিছে আৰু একেখন নদীতে পৰিছে। এ তেনেকুৱা বুলি আমি আমাক কৈছে জনাইছে আৰু খুব সম্ভৱ সেনেকেই হ'ব লাগিব আৰু যিটো নেকি বিজুলী সৃষ্টি কৰে সেই মেচিনসমূহ বা পাংখা সমূহ সেই এ ড্ৰেন্ডৰ ভিতৰত বা সুুৰংগৰ ভিতৰত বহুৱোৱা হৈছে বুলি আমাক জনাইছে। আৰু তাৰ পৰাই পানী খিনি তাতে পাংখাত লাগি যিখিনি উৎপোৱা অ মানে বিজুলী উপ উৎপাদন তাৰ পৰা হৈছে বুলি আমাক জনাইছে আৰু সেই সমূহ চাই আমি বৰ আনন্দিত হৈছিলো লগতে লোকে একেলকৈ আনি আমি বাছ ৰখা ঠাইয়ত পুনৰ ঘূৰি আহি এ গা পা ধুই গা ধোৱাৰো এটা আমেজ আছে কাৰণ পানী বৰ সুন্দৰ আছিলে চাফা আছিলে আৰু, পান বৰ শীতল আছিলে তাতে আমি সকলোৱে স্নান কৰিছো আৰু স্নান কৰা পাছত খোৱা বোৱা কৰি সকলোৱে ফূৰ্তি কৰি সেই তেনেকে উভতাৰ আমি সময়টো অ বিচাৰি লৈছিলো বা আমি তেতিয়া সময়টো জানিছিলো তেতিয়া আমি উভতি আহছিলো। খুব সুন্দৰ লাগিলে তাতে গৈ বিশেষকৈ আপোনাৰ তেনেকে কিবা যদি কদবাত ফুৰিবলৈ যোৱা কিবা অভিজ্ঞতা আছে য যদি আপুনিও কওকচোন ভাল লাগিব শুনি
অ তেনেকুৱা বাৰু আছে বহুত টা কিন্তু মানে মোৰ এটা অতিকৈ প্ৰিয় মানে মোৰ মানে কিবা এটা মানে ভাল লগা মানে যেনেকে অচিনাকি হলেও মানে মানুহবিলাক মানে একচুৱেলী মানুহ মানুহৰ মাজত যে মানৱীয়তা আছেই বিচাৰি পাইছোঁ অচিনাকি মানুহ এজনৰ মাজত সেনেকুৱা এটা মই অভিজ্ঞতা মানে ক'ব বিচাৰিছোঁ মানে মই যোৱা যোৱা বছৰ গৈছিলো জানুৱাৰী মাহত আমি পুৰি গৈছিলো হা ত' মানে তেতিয়া ধৰি লওক আ মানে বহুত উৎসাহ আছিলে এইখিনি টাইমত ধৰি লওক মই অসমৰ বাহিৰত তেনেকে যোৱা নাছিল এইটো প্ৰথম আছিলে তাৰপাছত ধৰি লওক তা মানে গলে এদিন লাগিলে গৈ পালো তেতিয়া মানে গোটেইখিনি মানে ভ্ৰমণ কৰিলো চালো গোটেইখিনি শেষৰ দিনা আমি মানে গৈছিলো আপুনি নন্দন কানন তাৰপিছত আ থউলি স্তূপ সেইবিলাকৰ নামটো শুনিছে চাগে নাজানো মানে অ তাতে গৈছিলো হা চ' তেতিয়া যাওঁ তে আমি এখন গাড়ী ভাড়া কৰিছিলো মানে অ তাৰ পৰা মানে ধৰি লওক বহুত দূৰে খিনি মানে আমি ভ্ৰমণ কৰিব লগা আছিলে পৰা তিনি চাৰি কেইটামান ঠাইত গৈছিলো সেয়ে মানে বহুত খিনি মানে দূৰত্ব অতিক্ৰম কৰিছিলো আমি। তেনেতে মানে যেতিয়া আমি ভ্ৰমণ কৰো তেতিয়া আমাৰ অলপ গা চা বেয়া হৈ যায় ন এনেকে আহ মানে কি হ'ল মোৰ আমি ৰাতি কিবা অলপ খোৱাৰ বাবে মোৰ ভাইটিৰ অলপ গাতটো বেয়া কৰিলে। তেনেকে মানে অকমান বেয়া হৈ পিনে তাৰ বমি হল এনেকে মানে বহুত খিনিয়ে হৈ গ'ল আৰু মানে গোটেই গাড়ী খন মানে যথেষ্ট খিনি ঠাই হওক মাৰ মানে কাপোৰ হওক তাহাৰ কাপোৰ গোটেই খিনি লেতেৰা হৈ গ'ল দেন মানে আমাৰ অকমান ভয় লাগিল কাৰণ নিশ্চয় কৈ ধৰি লওক চিনাকি মানুহ এজন মানে গাড়ীত এনেকে বমি কৰি দিলে ধৰি লওক বেয়া পাব ন, মই নিজেই বায়েকজনী হয় মানে ঘৃণা কৰি মানে উলাই আহিলোঁ। ঘিণ কৰিছো গোটেই ফেমিলি খিনি ওলাই আহিছো আমি সেনেচ মানে সেইখিনি সময়ত এই ড্ৰাইভাৰীজন যে আছিল মানে চালকজন আছিলে তেওঁ মানে একো এটা বেয়া শব্দ কোৱা নাই ধুনীয়াকে তেওঁ আহি পিনে অ ভাইটি মানে সেই কৰা গোটেইখিনি ঠাইখিনি নিজে চাফা কৰিছে একো এটা বেয়া কিয় পোৱা নাই ধুনীয়াকে কথা পাতি এনে। চাফা কৰি দিয়ে। মোৰ ভাইটিৰক কাপোৰ চাফা কৰি দিছে কাপোৰ ধুই পিনে ধুনীয়াকে মেলি দিছে যাতে। শুকাই যায় আৰু মোৰ মাৰ গাতটো। কৰিছিল কাপোৰ চাপোৰ লেতেৰা আছিল গোটেইখিনি মানে চাফা কৰি দিলে বা মানে জগাই ধৰি সনেকে দিলে। চ' সেইটো ধৰি লওক মানে বহুত বেছি ভাল লাগিছে কাৰণ আমি মানে কেতিয়াবা দেখা প মানে বমি হৈ গ'লে কাৰোবাৰ আমি নিজেও সিং কৰাৰ আৰু তাই মানুহ বিলাকক বহুত লেই ল চে চে কৰে ন ভাল নাপায় এ অচিনাকি ঠাইত গৈছো য এজন অচিনাকি মানুহ যাক আমি চিনিও নাপাওঁ তেওঁ নিজৰ মানে এটা সম্পত্তি এটা ইমান লেতেৰা হোৱাৰ পিছতো এই অচিনাকি মানুহ খিনিক মানে কক থনা নিদি পিনে তেওঁ ইমান ধুনীয়া ধুনাকৈ ধৰি লওক ইমান ভাল ব্যৱহাৰ কৰিছিল এতিয়াও মানে এটা কই ন মানে আহ কি বুলি ক আতিথ্য এটা ধুনীয়া এটা আতিথ্য মানে এটা হে কৰিছে দেখাইছে সেইটো দেখি মে মই বহুত ভাল লাগিছে আৰু মই সেই ঠাইৰ প্ৰতি আৰু সেই মানুহজনৰ প্ৰতি সদায় কৃতজ্ঞ যে মানে তেওঁ খাল যে এতিয়াও মানৱীয়তা আছে ধৰি লওক মানৱ ব্যৱহাৰ মানে তেওঁ দেখাইছে সেইটো মানে মোৰ বহুত বেছি মানে ধৰি লওক এটা মনত চাপ বহি গৈছে হৈ গৈছে এতিয়াহলে উম আচছা এতিয়া অ কওক
গতিকে কম সময়ৰ ভিতৰতে বহুত কথা আপুনিও কলে গতিকে কেৱল মানুহ হলেই নহব হৃদয়খন বৰ কোমল বা ভাল হব লাগিব অ তেনেকা কথাও আপুনি অকমান জনালে তাৰ বাবে অশেষ ধন্যবাদ থাক
অ আপোনাকো ধন্যবাদ মানে বহুত খিনি নজনা কথা জানিল থক ভাল লাগিলে।
থেংক ইউ।
অ আচ্ছা ৰাখিছো হা।
ঠিক আছে।